হেল্ল', অ শুনা পাইছে আপুনি?
অ শুনা পাইছো দিয়ক।
অ, আপুনি কি কৰি আছে এতিয়া?
হয় মই এতিয়া গছৰ তলত বহি আছো। আপুনি কি কৰি আছে?
হয়, মইয়ো এতিয়া সেইটো অলপ গৰমতটো অলপ কমিছে। তথাপিও অলপ গৰম ভাৱ আহি আছে। সেইবাবে মই মানে ময়ো গছ-গছনি তলতে বহি আছো আৰু। খালৰ পাহাৰত। হয় আপোনাৰ খবৰ ভাল?
অ, মোৰ খবৰ ভাল। আপোনাৰ খবৰ ভালনে?
হয়, হয়। ভাল আৰু আপোনাৰ দেহা বা গৰম কেনেকুৱা পৰি আছে আপোনালোকৰ দেখি?
অ, আমাৰ দেখি বহুত গৰম দি আছে। অ, আপোনাৰ দেখি গৰমবিলাক কেনে দি আছেনে?
হয়। গৰম আ আমাৰ দেখি আজিটো বহুত গৰম। যোৱাকালিও বহুত গৰম দিছিলে। এই চাৰি দিন না পাঁচ দিন হ'ল চাগে ন। অ, মানে বহুত গৰম দি আছে। বহুত ৰদ টান। বৰষুণ নাই, বতাহ নাই। আৰু এতিয়াতো খেতিৰ চিজন ন? খেতিৰ চিজন মানে কাম কৰিব যোৱাবিলাক কষ্ট পোৱা গৈছে। এ গৰমৰ কাৰণে, হয় কিছুমানটো ক হয়। কিছুমান মানে কোঠা চলিব গৈছে বা কিছুমান আলি কাটিব গৈছে বা পেক ৰুব গৈছে মানে গৰমত মানে সিহঁতে কাম কৰিব নোৱাৰে। যেনেহেন পেক ৰুৱা বিলাক। পানীতো গৰম হৈ যায় পেক ৰুব নোৱাৰে। এইদৰে আৰু ও বহুত কষ্ট।
আমি কতবা গিলেও মানে ৰ'দ বহুত দিয়াৰ কাৰণে মানে ৰ'দ টান দিয়াৰ কাৰণে আমি যাবাই নৰা হৈছোঁ। মানে ঘৰৰ পৰা ওলাবই নৰা হৈ যি আৰু যি যি যোনবিলাক আহ এনে কাম কৰিব যায় বাহাৰত বা পথাৰত। এইবিলাক কাৰণে বহুত কষ্ট হৈ আছে। হয়, হয়।
হয় আৰু এতিয়া আন হয়, হয় খালোঁ মই দুপৰীয়াৰ ভাত খালোঁ। এতিয়া হয় আৰু এই যিটো নেকি গৰম, গৰমত মানে ৰুমৰ ভিতৰত থাকিব নোৱাৰি। সেইবাবে মই মানে ওলাই আহি কিনে আপোনাক কল কৰা গ'ল আৰু বেয়া নাপাব।
অ, নাপাওঁ। অ এতিয়া যিহেতু গৰম ঘৰত ভিতৰত থাকো। উপাই নহা হৈছে ফেনো কাম অ নকৰা হৈছি।
কাম নি হয়, হয় নিশ্চয়। আৰু যিকে নহওক। আপোনাৰ লগত অলপ সময় পাম নেকি আপোনাৰ পৰা আৰু?
অ, হয় পাব।
অ, আপুনি এই আমাৰ যে ঘৰত পোহা গুৰু, গুৰুকটো আপুনি জানেই চাগে?
অ হয়
গৰুৰ বিষয়ে আপুনি অলপমান আহ কথা কব পাৰিব নেকি গুৰুৰ বিষয়ে।
অ হয় আমি গৰু বোলি আমাৰ গৰুতো বহুত আহ ঘৰত পোহা এটা অ জন্তু হয়। যাৰ আহ চাৰিটা ঠেং থাকে আৰু গৰুটো বিভিন্ন আহ কালাৰৰ হয় যেনে বগা, ৰঙা, কালা বা এনেই বগা আৰু ৰঙালী পখৰা থাকে। এনেকা আৰু অ বিভিন্ন যা গৰুৰ জাতো বিভিন্ন আছে যেনে লখেল পুহা বা এনে জাৰ্চি- জাৰ্চী বিলাক মানে বিচিকে জাৰ্চি বা গাইয়ে মানে বেছিকে আহ গাইখীৰ গাখীৰ দে উম হম আৰু দেখাতটো মানে ডাঙৰ যেন দেখাই দেখা পাওঁ আৰু যিখিনি আমি ঘৰত বা লোকেল এনহে দেখাতো দেখাতো মানে অ সৰু যেন দেখা পাওঁ আৰু গাখীৰৰ মানে জাৰ্চী চাই কম দিয় আৰু
হয়
প্ৰীয় জাৰ্চিয় বছৰত এ একবাৰে পোৱালি দেই। আ আৰু এ লোকেলৰ এ বছৰত একবাৰেই পোৱালি দিয়ে ইও বহুত বিভিন্ন আহ এনে কালাৰৰ আছে এন এন্ধে এন্ধক আমি আহ এতিয়া বাৰিষাৰ ছিজন যিহেতু আমি গাছ কাটি বা আমি বন বিলাক কাটি পেলাই এন্ধক দিয়া হয় আৰু এন্ধক আমি খেৰ দিয়া হয় আৰু খেৰৰ লগত আমি মল বা চাপৰ সমূহ দিয়া হয় ত আমি ঠিকে ওলাবৰ কাৰণে দিয়া হয়। আহ এন্ধক বহি পেলাই মানে আমি অ গাখীৰ বিষ কৰিও আমি ঘৰটোও চলাব পাৰি আৰু ইয়াৰ কাৰণে। আমি এ যিমান পাৰে। অ গৰু বা অন্য জীৱ জন্তুক আমি পুবা লাগে।
হয় হয় নিশ্চয়।
অ আমাৰ- আমাৰ াৰ গ বা আ হাল নামাৰে আ দিনৰত বহুত গৰু দিও মাৰে এ হাল মাৰা বা খেতি কৰাতো গৰুৰে এ কিবা আছিল। এতিয়া মানে আমি দেখা নাপাওঁ। পাওঁ আৰু হাল মৰা বা গৰু দিয় আমি হাল মৰাটো এতিয়া আমি। আহ ট্ৰেক্টৰ বা অন্য মেচিন দি আমি এ হাল মাৰত টো দেখা পাওঁ আৰু আৰু মাৰণ মাৰাটো আহ আগৰ দিনত গৰু দি মৰা হৈছিল। আহ এতিয়া আমি আহ মাৰণ মাৰ মেচিন বা ট্ৰেক্টৰ দি আমি আহ মাৰণো মাৰো। আৰু
হয়
হয় আপুনি গছ- গছনিৰ বিষয়ে- যিহেতু আমাৰ গৰু বা ঘৰত পোহা পোৱা গৰু ছাগলী গছ গছনি খাই বা আমাৰ আমি গৰম দিনৰ গছ গছনিৰ তলত এ থাকো যিহেতু আহ আম আপুনি এ গছ গছনিৰ ওপৰত আহ। দুই এষাৰ মান কবা পাৰিব নেকি? আমি কিয় গছ গছনি ৰুবা লাগে বা আমি কিয় গছ কাটবা নালাগে এইবিলাক
হয় পাৰিম, নিশ্চয় আপুনি যে এতিয়াহে গৰুৰ বিষয়ে কৈ গ'লে সেইবিলাক বহুত ভালকে বুজাই দিলে। গৰুৰ বিষয়ে গুৰুৰ কিহৰ কিহৰ কাম আহ কাম আহে। গৰু পুহিলে কি হয় হয় সচা কথা, আৰু এতিয়া খুজিছে আপুনি যে গছ গছনিৰ বাবে ন, গছ গছ গছনি ক'লে মানে গছ গছনি হল আমাৰ জীৱন দান দিয়াই। কব লগিব যিহেটো আমি উশাহ লওঁ যিহেতু অক্সিজেন পাওঁ সেইবিলাক মানে গছ গছনিৰ পৰাই। পোৱা যায় আৰু ন। হয় আমি সেইবাবে আমি যিটো নেকি অক্সিজেন লওঁ আমি আৰু কাৰ্বন ডাই- অক্সাইড গেছটো আমাৰ ঊষাহৰ পৰা ঊষাহে দি এৰাই দিওঁ সেইটো মানে অঁ বিলাক নিজে টানি লয় আৰু কাৰ্বন ডাই অক্সাইড গেছটো আৰু অক্সিজেনটো এৰা দে সেইবাবে আমাক গছ গছনিটো লাগে খুবেই প্ৰিয় বা খুবেই এ য লাগে আৰু গছ গছনিটো আমাৰ জীৱনত বহুত মূল্যবান গছ গছনি নাথাকিলে। আমাৰ জীৱনতটো শেষ হৈ যাব আমি এক মিনিটো থাকিব নোৱাৰো আৰু গছ গছনি যদি শেষ হৈ যায় এক মিনিটো থাকিব নোৱাৰো আহ আৰু ঠিক স তেনেদৰে যিটো নেকি আমি কাৰ্বন ডাই অক্সাইড গেছ এৰা দিওঁ। আমাৰ উশাহ হেৰিয়ে- হয় এই কাৰ্বন ডাই অক্সাইড গেছটো যদি। গছ গছনি টানি নলায়। সেইটো মানে আমাৰ জীৱনটো বহুত বেমাৰ কৰিব বা আমি থাকিব নোৱাৰিম আৰু বহুত গৰম হ'ব আৰু ন অ ঠিক তেনেদৰে আমাক গছ গছনি লাগিব আৰু গছ গছনিটো প্ৰকৃতিৰে এটা য নেকি মূল্যবান বুলি কোৱা যায় কোৱা যাব আৰু আমাৰ যিজন আপুনি কৈছে আৰু গৰুই আ গছ গছনিৰ পাত বিলাক খাই গছ গছনিৰ পাত বিলাক খাই হয় আ সিহঁতে গছ গছনি পাতে খায় উ আন বেলেগ আমি যিটো নেকি বেলেগ মাংস বা কিবা খিনি খাওঁ সিহঁতে মানে এইবিলাক নাখায় আৰু গৰু ছাগলী বিলাকে, সেইবাবে সিহঁতে গছ গছনিৰ পাত বা ঘাঁহ খাই
হয়
আ ঠিক তেনেদৰে আমাৰ এই যিটো নেকি এতিয়া গৰম দিছে কিহৰ কাৰণে দিছে এ বুলি আমি জানো সিটো কি আমি অ পাহাৰৰ গছ গছনি কাটি বা আমাৰ অ গাঁৱৰ গছ গছনি কটাৰ কাৰণে আমাৰ গৰমটো বহুত দিয়া হৈছে আৰু ন, আমাৰ যিটো নেকি গছ গছ চাহ চাহও কমি গৈছে যিহেতু আমাৰ গছ গছনি কাটা গৈছে হয় গছ গছনি থাকিলেহে মানে অ পৃথিৱীৰ মানে বৰষুণ দিয়া বুলি আমি জানো আৰু গছ গছনি দিলে গছ গছনি থাকিব লাগিব উম হয় গছ গছনি থাকিলেহে বৰষুণ দেই আৰু যিটো নেকি আমি এ গছ গছনি থাকিলে মানে যিটো নেকি আমি গছৰ ছায়া ছায়াত আমি বহিব পাৰো ঠিক হয় গৰম দিনত ঠিক তেনেদৰে গছ গছনি আমি কাটিবও লাগে লাগা বস্তুো আমাকতো লাগিবই গছ গছনি কাটিবও লাগিব কিন্তু এডাল গছৰ সলনিত আমি যদি এডাল গছ কাটি কিনে যদি তাৰ সলনি যদি পাচডাল গছ ৰুই দিওঁ তেতিয়া আমাৰ মূল্যবান থাকে আৰু আহ যদি আমি যদি এডাল এডাল নহয় দহডাল নহয় এক চডাল গছ গছনি কাটি কেনে যদি আমি এডালো নুৰো তেতিয়া আমাৰ যিটো নেকি পি চিপিটো মানে ধ্বংস হৈ যাব আৰু আমিও জীয়াই থাকাত থাকিব পাৰিব নহয় আ ঠিক ঠিক তেনেদৰে আমি যদি গছ গছনি নাথাকে আমাৰ জীৱনটো অ শেষ হৈ যাব আমি জীয়ে থাকিব নোৱাৰিম হয় আমি জীয়াই থাকি নোৱাৰিম আহ ঠিক তেনেদৰে আমাক অ যিটো নেকি পানী পানীটোও লাগিব গছ গছনি থাকিলেহে বৰষুণ দিব আৰু বৰষুণ দিলেহে আমি পানীটো পাম আৰু ন
হয় হয়
অ এ আমাৰতো এতিয়া আমি দেখা পাওঁ যে এই যিটো নেকি পাহাৰ পাহাৰ বিলাকত মানে গছ গছনিবিলাক কাটি কেনে ঘৰ বনাই আছে মানুহ বিলাকে হয় যদি আমি যদি পাহাৰটো কাটি কেনে পাহাৰ পাহাৰৰ গছ গছনি টো যদি আমি যদি কাটি কেনে ঘ বনোৱা যায় তেতিয়া মানে হয় তেতিয়া মানে আমাৰ যিটো নেকি পৃথিৱী পৃথিৱীটো ধ্বংস হৈ যাই আছে মানে লাহে লাহে বহুত আমাৰ তে নেকি এই মানুহৰ সংখ্যা আমাৰ ভাৰততে কওঁ আমাৰ মানুহৰ সংখ্যা দিন দিনে বাঢ়ি যাই আছে আৰু যিটো নেকি? মাটি মাটিতো মাত্ৰ টুৱেণ্টি নাইন পাৰ্চেন্ট আছে আৰু ন টুৱেণ্টি নাইন পাৰ্চেণ্ট আছে পৃথিৱীত মাটিৰ সংখ্যা। আহ বাকী ছেভেন্টি নাইন শতাংশয়ে। অ যিটো নেকি পানী পানী আছে। বুলি আমি জানো।
হয়।
টুৱেটি নাইন পাৰ্চেণ্ট পৃথিৱীৰ এইৰ যিটো নেকি মাটি এই মাটিত মানুহ আহ। মানুহ থাকে। আৰু যিটোয়া যেতিয়া নেকি মানুহৰ সংখ্যা বাঢ়ি যাব লাহে লাহে মাটিৰ সংখ্যাও কমি যাই থাকিব আৰু ন! ঠিক তেনেদৰে আমি এই যিটো নেকি গছ গছনি কটাটো আহ বন্ধ কৰিব লাগিব। আৰু যদি কা কটাও যায়। কাটিবও লাগিব অ কিয়নো আমাৰ ঘৰত বনোৱাত কাঠ হয়। ঘৰ বনোৱাত কাঠ বা বাঁহৰ ঘৰ বনাব লাগিলেও বাঁহটো লাগিব। ঠিক তেনেদৰে আমি এডাল গছ কাটিলে মানে দুডাল বা তিনিডাল ৰুব লাগিব আৰু তেনেহেন মানে পৃথিৱী পৃথিৱীতটো চলি থাকিব আৰু আমিও জীয়াই থাকিব পাৰিম আৰু ন!
উম উম উম
অ ঠিক তেনেহেন আহ যিকোৱে নহওক আপুনি আৰু কিবা কব নেকি? আৰু
আহ
আপুনি আৰু কিবা ক'ব প নেকি আমাৰতো সময়ো বহুত কম আছে আৰু নাই আৰু সময় শেষ হলে আজিকে নহয় কিয়?
অঁ মই এতিয়া দুই এখন মান আৰু ক'ব বিচাৰোঁ। যে আমি অ গছ। গছনি থাকিলেহে আমাৰ জীৱ জন্তু বিলাক থাকিব আৰু জংঘলত এতিয়া গছ গছনি কটাৰ বাবে মানে মানুহ এক। কাঠ আৰু এ আহ যি জংঘলৰ জীৱ জন্তু যেনে আহ হাতী বা অন্য জীৱ জন্তুৱে মানে আমাক আহ। আমাৰ গাঁৱত বা আমাৰ যোনবিলাক জাগাত মানে মানুহ থাকে এই বিলাক। থকাটো মানে আইভা এ ষ্টাৰ্ট কৰিছে আৰু যদি আমি গছখিনি কাটি থাকো মানে এহেতৰ জেগাত আমি খালি কৰি থাকো। তেতিয়া এতিয়া ধৰ এহেতি ধৰ লাহে লাহে কমি যাব আৰু ইয়াৰ বাবে আমি অ গছ গছনি কাটব নালাগে ইয়াত।